হেল্ল' হেল্ল' অ। অ শুনিছো কওক? হয়।
শুনা পাইছেনে আপুনি? আৰু কিবা কি কৰি আছে আপুনি?
বৰ্তমানতো মই এনেই বহি আছো, এ ভাত খাবলৈ মানে ৰ ৰৈ আছো আৰু ডিনাৰটো কৰিবৰ কাৰণে।
হয় বাৰু বনোৱা হৈ গ'ল?
হয় হৈ গ'ল।
ৰন্ধা বঢ়া হৈ গল।
হৈ গল হৈ গ'ল, আপুনি কি কৰি আছে?
মই বৰ্তমান এনেই আছো। এ ভাবিলো আপোনাক এবাৰ ফোন কৰো এবাৰ কথা পাতো আপোনাক খবৰ লওঁ বুলি।
হয়, ত আম আমাৰ আজি আলোচনাৰ- আজি এনেই আলু আৰু বেঙেনা ভাজা মানে ফ্ৰাই কৰিছোঁ, তাৰপিছত- হাঁ হাঁ কণী বইল আছে।
হয়।
হয়, ত' আপুনি আঁহ কিবা এটা- বিষয়ত টো কথা পাতিবলৈ বা আলোচনা কৰিব কল কৰিছে নিশ্চয়।
হয় হয়, মই ভাবিচো আজি আমি আৰু অসমৰ সংস্কৃতিৰ বিষয়ে কথা পাতো।
হয়।
আচলতে অঁ সংস্কৃতি হৈছে এটা সমাজ বা জাত- তিৰ জীৱন ধাৰা হয়নে?
হয়।
ভাষা, পোচাক, খাইদ- দৰ নৃত্য, সংগীত, সাহিত- ত এইবোৰ আচাৰ ব্যৱহাৰ আৰু মূল্যবোধ। ই সংস্কৃতি গঢ়ি উঠে।
হয়।
বহুকৃতি মানে কেৱল নাচ গান, কিন্তু বিষয়টো ইয়াত- কৈ বহু ডাঙৰ, আমি যিদৰে ডাঙৰ সকলক- সন্মান কৰোঁ অতিথিক আদৰ কৰোঁ। একেলগে উৎসৱ পালন কৰোঁ, এইবোৰো আমাৰ সংস্কৃতিৰ এটা অংশ হয় আচলত- তে আৰু আমাৰ দেশতো বহুত- ভাষা বহু ধৰ্ম- বহু পৰম্পৰা আছে, তথাপিতো আমি একেলগে বাস কৰো নহয় নে?
হয়।
আৰু অসমো সাংস্কৃতিক ভাৱে বহুত চহকী হয়। ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহে মিলি জুলি বাস কৰে। আৰু সেইবাবে অ- অসমৰ সংস্কৃতি ইমান ৰঙীন হয়তো বিহু- বাগৰুম্বা বিভিন্ন লোকত সংস্কৃতি, লোক নৃত্য- গামোচা, জাপি আৰু নাই। এইবোৰে অসমৰ পৰিচয় দাঙি ধৰে।
হয়।
আৰু বিহুৰ সময়ত মানুহে একেলগে নাচে গাই। আৰু আনন্দ কৰে, এই দৃশ্য দেখিবলৈ বৰ গৌৰৱ অনুভৱ হয়।
হয়, নিশ্চয়।
আৰু সংস্কৃতি পাহৰিলে নিজৰ পৰিচয় পাহৰা যেন হয়। এই কথাটো আপুনি কি বুলি ভাবে?
হয় নিশ্চয়, অঁ'। নিজৰ সংস্কৃতিটো আমি ৰাখিব লাগিব জীয়াই ৰাখিব লাগিব, তেতিয়াহে এটা আমাৰ- জাতিটো জীয়াই থাকিব পিছলৈ বা আমাৰ- অঁ হয় মানে, সংস্কৃতি বুলি ক'লে অকল আমাৰ এই নাচ- গান বা আমাৰ হোৱা দোৱা এইবিলাক নহয় সংস্কৃতিত বহুত কথা সোমাই আছে যেনেকৈ আমাৰ দৈনন্দিন জীৱনত আমি অসমৰ জনসাধাৰণ মানুহ মানুহবিলাকে কেনেকৈ জীয়াই থাকে
বা দৈনন্দিন জীৱন কেনেকে পাৰ কৰে যেনেকৈ আমাৰ খেতি বাতিকে ধৰক আমাৰ অ ধান ৰুৱা আমাৰ অ হাল বাৰা বা আমাৰ মাছ ধৰা বা আমাৰ জীৱ জন্তু পালন কৰা এইবিলাক চব সংস্কৃতিও হয়।
হয়
নহয় জানো হয় তো আমাৰ হয় নাচ গান বুলি ক'লেতো আমাৰ অ যেনেকৈ আমাৰ অ জাতীয় উৎসৱবিলাকত আমি নাচ গানা কৰোঁ বা আমি এটা নৃত্য প্ৰদৰ্শন কৰোঁ যেনে কেই বিহু নৃত্য বা আমাৰ নামঘৰত বা অ সত্ৰবিলাকত আমাৰ সত্ৰিয় নৃত্য এইবিলাক কৰা হয় ত' এইবিলাক গোটেই মানে এইবিলাকে আমাৰ আ সংস্কৃতি বুলি ক'ব পাৰি আমি চব এইবিলাক চবকে মিলাই কিনি এইটো হয় আৰু যেনেকৈ আমাৰ যোনটো অ লিড যোনটো আমাৰ সাহিত্যক বুলি কয় আমি যোন আমাৰ লিখা পঢ়া এইবিলাকো সাহিত্য এইবিলাক সাহিত্য বা এইবিলাকো আমাৰ সংস্কৃতিত পৰে আ যেনেকৈ আমাৰ আমাৰ জনসাধাৰণ বিলাকে যেনেকৈ আমাৰ থলুৱা খাদ্যবিলাক খায় বা আমি অ পলু পোক আমি কিবা কৰো পোহো বা আমাৰ যোনটো মুগাৰ পৰা যে আমি আ কিবা উলাও সূটা ওলাও
হয় হয়
মুগা বা আমাৰ ইন্দি এইবিলাক
হয়
আ আমি আ তাৰ পৰা সূতা ওলাই আমি আহ যেনেকৈ আমাৰ মেখেলা চাদৰ বা আমাৰ শাৰী এইবিলাক আমি বনোৱা হয় বা কাপোৰ বোৱা হয় ত' এইবিলাকো আমাৰ সংস্কৃতিয়ে হয় চব মিলাই ত' সেইটোৱে আমি তেতিয়াহ'লে আমি আমাৰ যোনটো আমি আ পলু পোক আমি পুহি যে আমি কেনেকৈ অ মুগাৰ আমি কাপোৰ বনাও বা মুগাৰ সূতা পাওঁ এইবিলাকৰ বিষয়ে অলপ আপুনি জানে জানে যদি অলপ কওঁকচোন তেতিয়াহ'লে
আচলতে মই নিজে বাৰু এইবোৰৰ অভিজ্ঞতা নাই যদিও যিবোৰ দেখিবলৈ পাইছো বা শুনিবলৈ পাইছো সেইটোৱে মই আপোনাক অকমান কওঁ। আহ আচলতে পলু পোকতো আ ঘৰত পোহা হয় আৰু পলু পোকৰ যিটো কণী বা সৰু সৰু পলু যিটো বেবি পলু থাকে সেই কেঁচুৱাবোৰ আনি পেলাই পোহা হয় তাতে আকৌ আমাৰ যিবোৰ এৰী পলু থাকে এৰী গছৰ পাত যিবোৰ থাকে সেই এৰী পাতবোৰ আনি পেলাই খোৱা হয় আৰু যেতিয়া সি ডাঙৰ অকমান ডাঙৰ হৈ যাব ধৰে তাৰপিছত - ডাঙৰ হোৱাৰ পিছত হয়তো সি গোট খাই হ'ব লাগে মোৰমতে - কাৰণ মই যিটো দেখিছিলো এৰী পলুৰ মানে ওপৰত - এটা আহ মানে বাকলিৰ নিচিনা এটা - গোট হয় মানে চিটো - এটা সময়ত যেতিয়া পলুটো ডাঙৰ হৈ যাব সেইটো উলিয়াই দিয়া হয়। উলিয়াৰ পিছত সেইটো যিবোৰ আমাৰ মুগাৰ - বা আমাৰ যিবোৰ ৰেচম কাপোৰ - বা আমাৰ পাটৰ সেইবোৰৰ ব্যৱহাৰৰ সেই সূতাৰ - উলিওৱাৰ কাৰণে সেইবোৰ লৈ যোৱা হয় আৰু লৈ যোৱাৰ পিছত - পানীত তিয়াই পেলাই সেই সূতাবোৰ এটা এটাকৈ - ওলোৱা হয় আৰু ইমান বোৰ কষ্টৰ বি নিময়ত যাৰ ফলত আমি সেই মুগাৰ মেখেলা বা ইন্দিৰক চাদৰ - বা বিভিন্ন ধৰণৰ বস্ত্ৰ আমি পৰিধান কৰিবলে পাও। আৰু এইটো অকল আমাৰ অসমত বুলিয়েই নহয় বিদেশতো বহুতো ৰাজ্যত বা বহুত - ঠাইত, অ বহুত বেলেগ বেলেগ দেশতো ইয়াৰ - ইয়াৰ ভাল মূল্য পায় বুলি মই আহ শুনিবলে পাইছো।
হয় নিশ্চয় নিশ্চয়, হয়। আমাৰ এইটো আপুনি যে ক'লে এতিয়া ৰেচম বা আমাৰ মুগা - বা অ যেনেকৈ ইন্দি। এইবিলাক কাপোৰৰ মূল্য বহুত অ বেছি হয় আমাৰ বজাৰত। যেনেকৈ আপোনাৰ আমাৰ যোনটো আমাৰ ইয়াত - ঘৰে ঘৰে আমাৰ ৱেভিং কাপোৰ বোৱা এনেকা শাল - বা কিবা আছে যেনেকৈ আমাৰ তাত শাল হয়, তেনে কৈ আমি গম পাওঁ যে আপুনি কেতিয়াবা যদি গৈছে কিবা এটা শুৱালকুছিত -
হয়।
কুছি গলে আপুনি ঘৰে ঘৰে এনেকা শাল তাঁতশাল দেখা পাব, যত নেকি তাতে মানে মুগাৰ কা পোৰ বা - যিকোনো ধৰণৰ কাপোৰ ৰেচমেই হওক ইণ্দিয়ে হওক বহুত তাতে মানে ঘৰে ঘৰে বোৱা হয়। বা তাতে এটা মানে কাৰখানা নিচিনা বনি গৈছে আৰু কাপোৰ বোৱা। ত' তাতে মানে গ'লে আপুনি দেখা পাব যে তাতে মানে আ আমাৰ - অঁ এইটো উম বিজ্ঞানসন্মত ও মানে - আমি আঁ মুগাৰ কাপোৰটো বনোৱা হয় তাতমানে মুগাৰ পৰা যোনটো আমি সুতা ওলাওঁ - পৃঠুক পৰা। যোনটো কয় আহ পোক পোকৰ যোনটো পৃথুক বুলি কয় সেইটো হয়। তাৰ পৰা যে যেনেকে সুতা ওলাও সেইটো মানে তাতে বিজ্ঞানসন্মত এটা পৰী ক্ষা কৰা হয়, তাতে গম পাইছে যে - সেইটো সূতা মানে যোনটো মুগা সূতাটো অ এইটো মানে অ - আমাৰ সূৰ্য্য পৰা আমাৰ - তাৰ পৰা পোহৰৰ পৰা যে অহা বহুত মানে আমাৰ অঁ যেনেকৈ ৰেডিয়েচন আল ট্ৰাভাইলেট ৰেছ এইবিলাক আহে অ অ সেইটো। হয় হয় হয় বেঙুনীয়া ৰশ্মি সেইটো মানে ক্ষতিকাৰক হয় এনেই আমাৰ আমাৰ তাত - তোৰ যদি আমাৰ আমাৰ ছালত লাগিলে বা কতবা কাপ বয় ক'বা গছ গছনি লাগেলেটো ক্ষতিকাৰক হয় কিন্তু এই মুগাত - টো মানে এইটো এইটো ৰেদিচনটো মানে যোনটো আঁহে এইটো মানে এইটো এজো - কৰি নলয় মানে আকৌ ৰিফ্লেক কৰি দিয়ে।
অ'।
টো অ' সেইটো মানে এইটো লেভ টেষ্টত ওলাইছে আৰু। ৱে বিজ্ঞানসন্মত পৰীক্ষাত ত' এইটো বহুত ডাঙৰ কথা মানে আমাৰ। মানে কি আমি এইটো আগৰ পৰাই আমাৰ আ আমাৰ পূৰ্বপুৰুষে মানে এইবিলাক কথা গম পাইছিল। উ যদিও মানে এইটো আমাৰ এতিয়া পৰীক্ষাত মানে গম পালো যে আমি তো মানে বহুত ডাঙৰ কথা আৰু আমাৰ কাৰণে যোনটো ৰেডিয়েচনটোটো ৰিফ্লেক্ট কৰি দিয়ে আমাৰ ৰেডিয়েচন ফ্ৰী আৰু না এইটো। নহয় আৰু হয় সেটো কাৰণে আমাৰ এইটো বজাৰত বহুত মূল্য বেছি যেনে কৈ আমাৰ বাহিৰ দেশতো বহুত যায় এইটো যেনেকৈ আ চাদৰ বনোৱা বা যিকোনো কাপোৰ বনাই আহ আমাৰ ক'ট বা ব্লেজাৰ সেনেকা গ চোলা বিলাকো বনোৱা হয় মুগাৰ কাপোৰৰ পৰা হয়। এনেইতো এনেই বহুত দাম হয় ইয়াৰ কাপোৰৰ মূল্যবিলাক তো সেইবিলাকেই আৰু। অ আৰু এনেকৈয়ে আছে যেনেকৈ এইবিলাক আমাৰ সংস্কৃতিয পৰে নহয় জানো। এইবিলাক আমাৰ বহুত ডাঙৰ মানে আমাৰ বহুত ডাঙৰ সংস্কৃতি কব পাৰি আৰু এইবিলাক। পল বোৰ পোহা বা এইবিলাক আমাৰ ত' সেইবিলাকে‌ আহ আমি অলপ মানে অসমৰ জনসাধাৰণ বিলাক যেতিয়া মানে পলু পোকটো তেতিয়া মানে বুঢ়া হৈ যায় বা কিবা হয় ত'এইটো খাওঁ আমি সেইটো খোৱাও যায় অ সেইটো বহুত প্ৰটিন থাকে মানে বহুত পৰিমাণ বেছি পৰিমাণে তাত প্ৰটিন থাকে। ত' সেইকাৰণে আমি কোৱা যায় সেইটো বহুত আ সোৱাদ হয় খাবলৈ কাৰণে। আৰু এইটো বিভিন্ন ধৰণৰ আমি যেনেকৈ তেলৰ লগত ফ্ৰাই কৰি খাওঁ বা মেচকা টেঙা লগত খাওঁ বা আমি যোনটো পিঠাগুৰি পিঠাগুৰিৰ লগতো টো খোৱা যায় আৰু ত এইটো বহুত আ সোৱাদ হয় আৰু খাবলৈ। কাৰণে আমাৰ দেহৰ কাৰণে ভাল হয়। ত' ঠিক আছে তেতিয়াহলে আমাৰ যোনটো আমাক আজি অ আমি কথা পাতিলো মানে আমি আগষ্ট আলোচনা কৰিলো যোনটো বিষয়ত সেইটো বহুত ভাল বিষয় আছিলে ত' আমি আজি ইয়াতে সামৰি মাৰিছো আপোনাৰ আমাৰ আলোচনাটো টো ঠিক আছে ধন্যবাদ থাকিল আপোনালে।
ধন্যবাদ।
ধন্যবাদ।